অ শুনা পাইছা নাই।
অ শুনা পাইছো, পাইছো কি কৰি আছে আপুনি?
অ এই মই তোমাৰ এই ভাত খাবলৈ লৈছিলোঁ আৰু তুমি?
অ মই এয়া কলেজ আহিলো ভাত চাত খাই মেলি। বাকি ভাত খবৰ খাতি এয়া আৰু ভালেই আপোনাৰ?
মোৰো ভালেই আৰু দেই বাকী মাহঁতৰ ভালনে ঘৰত সকলোৰে।
মাহঁতৰ এইয়া ভালেই আৰু আপোনালোকৰ ভাল ঘৰত মা
আমাৰো ভালেই ভালে বাৰু দেই।
উম, তাকে মই আপোনালৈ ফোন কৰিলো কথা এটা পাতিম বুলি ভাবিলো।
অ কি কথা বা?
মানে এইবোৰ আজিকালি আহি থাকোত এ গাড়ীত আহি থাকোত নে মই দেখিলো মানে ল'ৰা ছোৱালীবোৰ আজিকালি পুৰা কানত হেডফোন লগাই বাইক চাইক লৈ পুৰা এনেকে মানে বাইকখন পুৰা হৰ্ণ মাৰি আছে পিছফাল পা গাড়ী আমি যোনখন বাছত আহিছো। হৰ্ণ মাৰি আছে দেখি পোৱা নাই আৰু ল'ৰা এটা দেখিছো তেনেকে পুৰা হেডফোন গমে গানত পুৰা মগ্ন হৈবেলাক গৈ আছে হৰ্ণ মাৰি আছে গম নাপায় তেনেকুৱা বিলাক মানে দেখি পেলাই এ সেইটো মানে কেনেকুৱা প্ৰভাৱ পৰিছে মানে হেডফোন লগাই পেলাই ঘূৰি পুৰা মানে হেডফোনৰ কি প্ৰভাৱ পৰিছে মানে ব বৰ্তমান সমাজ সমাজত আমাৰ তাকে আপোনাৰ লগত দিচকাছ কৰো বুলি ভাবিলো।
অ তাকে ভালেই কৰিলা দেই বিষয়টোতো খুব ভাল পাইছো মই বিষয়টো এতিয়া মানে তোমাৰ আমাৰ ইয়াতে দেখিছো গম পাইছা গোটেই ল'ৰা ছোৱালী বিলাকে কি কৰিছে এতিয়া মানে হেডফোন মানে কামত কিনা নাই গম পাইছে নাই মানে মানুহক দেখাবলে মানে চখত কিনিছে মানে মানুহক দেখা খাবলৈ কিনিছে হেডফোন দাল হেডফোন কিনিছে অ হেডফোন কিনি মেলি কি কৰিছে সিহঁতে তোমাৰ বাইক আছে ঘৰত তোমাৰ হেডফোন এডালো না লগা গম পাইছা নাই ৰাস্তাদি যাওঁ তেনে দুইফালে দুইখন কাণত দুইডাল লগাইছে একদম পূৰা ফুল চাউণ্ড দি তাকো।
উম, উম হয়, হয়।
তোমাক কোন কোনোবাই যদি মাতিও আছে গমো নাপায় তোমাৰ যদি পিছফালৰ পৰা গাড়ীয়ে হৰ্ণো মাৰি থাকে সেইটোও গম নাপায় সিহঁতে মানে। অ সিহঁতে মানে তোমাৰ সেই পৃথিৱীৰ কথা গমেই নাপায় কি হৈ আছে গতিকে। আমাৰ ইয়াতো হৈছে বাৰু দেই তাকে এতিয়া মানুহবিলাকৰ কেনেকুৱা এক্সিডেন্ট হৈছে। এই বিশেষকে এইবোৰ সৰু সৰু ল'ৰা বিলাকো এক্সিডেণ্ট হৈছে গম পাইছানে।
হয় হয় একচোৱেলি মানে এ চাবলৈ গ'লে। এতিয়া মানে মই কলো যেনেকে সৰু সৰু লৰা ছোৱালী কথাটো কালোৱেই বাইক লৈ পেলাই ল'ৰা এটা দেখিছো। ঘুৰি ফুৰিছে বাছে হৰ্ণ মাৰিছে শুনি নাপায়। গানত মগ্ন আছে এইবিলাক বাই চান্স এনে এক্সিডেণ্ট হৈ যাব পিছত বদামটো কোনে দিব। কাক দিব মানে সেই তেনেকুৱা বিলাক। সেইবিলাক কথাটো ভাবি নাচাই ল'ৰা ছোৱালীবোৰে বুজিও নাপায় ত ইহঁত বয়সো হোৱা নাই ন ইমান। ত চাবলৈ গলে মানে এতিয়া ধৰি লওক আমি যোনবিলাক হেডফোন ইউজ। কৰা মানুহ দেখিছোঁ মানে এতিয়া সিহঁতক দেখিছো এনেই ত মানুহে বহু ভাল কামত ব্যৱহাৰ কৰে ন হেড। ফোন এতিয়া ধৰি লওক আহ কোনোবাই। অ কোনোবাই ধৰি লক পাৰ্চনেল কথা পাতিব লাগে কাৰোবা এ গ্ৰুপ গ্ৰুপত আছে লগৰ ল'ৰাৰ লগত আছে বা ঘৰৰ মানুহৰ। ওচৰত আছে কাৰোবাৰ লগত পাৰ্চনেল কথা পাতিব লাগে। যোনটো কাকো ক'ব নোৱাৰি চিক্ৰেট কথা ত সেইবিলাক কথা শুনিবৰ কাৰণে হেড ফোন ব্যৱহাৰ কৰিব পাৰে হয়নে নহয় বা অকলশৰে থাকো তেনে কেতিয়াবা অ এইবিলাক অডিঅ' বুক চুক সুধিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে।
হয় হয় নিশ্চয় তাকে এতিয়াতো অ এতিয়া চাব চাবলে গ'লে হেডফোনৰ ব্যৱহাৰ ভাল ব্যৱহাৰটো বহুত আছে আৰু তোমাৰ হেডফোন ডাল বনাইছেই সেইটো কাৰণে গম পাইছা নাই কিন্তু এতিয়া তোমাৰ সেই কিছুমান মানুহে এচাম মানুহে কি কৰিছে সেই হেডফোনৰ বেয়া ব্যৱহা হাৰটোহে বাচি লৈছে গম পাইছা নাই, মানে ভা ভাল ব্যৱহাৰটো কোনো কৰিবলৈ বিচৰা নাই গতিকে সেইটো কাৰণে তোমাৰ অ সেইটো কাৰণেটো এতিয়া তোমাৰ ইমানকে এক্সিডেণ্ট বিলাক হৈছে গম পাইছা নাই?
তাকেতো এতিয়া মই আপুনি কোৱাটোৱে ভাবিছ ছো মানে যিকোনো এটা বস্তু মানুহে আহ যেতিয়া ব্ৰেণ্ড বা কোম্পানী এটাই বস্তু এটা উলিয়াব সেইটো বেয়া কামত ব্যৱহাৰ কৰিবলৈ থৰি না উলিয়াব সেতিটো ভাল দিশটোৰ কাৰণে উলিয়াই এতিয়া প্ৰতিটো বস্তুৰে ভাল আও বেয়া দিশ এটা থাকেই মানুহে নিজেই খুচৰি মেলি খুচৰি মেলি এইবিলাক বেয়া ক্ষেত্ৰত ব্যৱহাৰ কৰাই লয় ভাল দিশতো এতিয়া ব্যৱহাৰ কৰিব কৰে সেটো মানুহৰ ভুল ন, যদিহে মানুহ মানুহখিনি যদি ভাল হয় তেতিয়া মানুহে প্ৰতিটো বস্তু টোৱে বেয়া হলেও তাৰ ভাল দিশটো উলিয়াই লৈ পেলাই ভাল দিশত ব্যৱহাৰ কৰিব, কিন্তু চব মানুহ আকৌ তেনেকুৱা নহয় যে মানুহ বিলাকে এ ভাল দিশ টো এৰি পেলাই বেয়া দিশটোহে খুচৰি ফুৰিব এতিয়া অহ হেড ফোনডাল মানুহে সে কলো বাইকত হেৰি কৰিব সেইটো কৰিলে কি হয় এতিয়া
উম
কি হ'ল সি ল'ৰাটোও গৈ আছে ঘৰৰ মাক বাপেকেতো গম নাপায় তেনেকে পিছত মাক বাপেকে বদনাম দিব বা বেছি স্পীডত চলাইছে কিবা কৰিছে এ বাছে নেচাই ড্ৰাইভাৰে তেনেকে ক'ব ন একচুৱেলি মেইনলি সেই বস্তু হেডফোনডাল যেতিয়া ফুল চাউণ্ডত পুৰা গান শুনি থাকিব সেতি তেতিয়া মানে সিহঁতৰ যোনটো ফ'কাচ কৰিব লাগে এতিয়া যোনটো ক্ষেত্ৰত ফ'কাছ কৰিব লাগে এইটোত ফ'কাছ কৰিব নোৱাৰে ন এতিয়া আপুনি বাইক চলাই আছে। বা গাড়ী চলাই আছে ত আপুনি যদি চা ভাব যে মই বাইক চলাই থাকোতেনে হেডফোনত গান শুনি শুনি মই হেৰি কৰিম ত গানৰ যোনবিলাক বিট চাৰিব বীট বিলাকত নিজকে হেৰাই যাব মানুহ হেৰাই যাব শুনি শুনি মগ্ন হৈ যাব গানত ত কেনেকে ফকাচ কৰিব ৰাস্তালে কেনেকে চাব ফকাচ কৰিব নোৱাৰিব ন মই এ তেনেকে বাই সেইটো কাৰণে ম ভাবো মানে এই বস্তু বিলাক মানে এ বহুত বেয়া দিশলে গৈ আছে মানে বৰ
বেয়া অ বেয়া দিশলে গৈ আছে হয় এতিয়া তোমাৰ কি কি হৈছে মানে গম পাইছা নাই গোটেই এতিয়া মানুহবিলাকে কৈছে চবেতো হেডফোনটো ইউছ কৰিছে হয় নহয় এতিয়া তোমাৰ বহুত ইউজাৰ আছে হেডফোনৰ ইউজাৰ বহুত আছে সকলোৱে ইউছ কৰে কিন্তু কি গম পাইছা নাই হেডফোনডাল তোমাৰ এতিয়া কামতো আহে তোমাৰ ধৰি লোৱা বাইক চলাওঁতেনে তোমাৰ হেডফোনডাল লগাই যাব পাৰে গম পাইছা নাই কিন্তু হেডফোনডালৰ তোমাৰ এটা লিমিট আছে গম পাইছানে? আমি সেই লিমিটটো আচলতে ক্ৰচ কৰিব নালাগে তোমাৰ হেডফোনডাল আমি লগালেও অকল এপাত লগাব পাৰোঁ গম পাইছা নাই যদি আমি এক অকল এখন কানত যদি কম চাউণ্ড দি মানে আধাতকৈও কম চাউণ্ড দি পিনি লগাওঁ তেনেহ'লে তোমাৰ একো প্ৰব্লেম নাই তেতিয়া তুমি বাহিৰা কথাও শুনি থাকিবা প্লাছ তুমি তোমাৰ ইমান ফকাচটো ইমান মানে অ হেৰি তোমাৰ হেৰি নহয় মানে ফকাচটো কমি নাযায় তুমি ফ'কাচটো তুমি ভালকৈ কৰি থাকিব পাৰিবা হে সেইটো কাৰণে তুমি আমি যদি সেই এপাত হেডফোন লগাও তেনেহ'লে ইমান প্ৰব্লেম নিদিয়ে কিন্তু দুইপাত লগালেহে আমাৰ বেছি প্ৰব্লেম হয় গম পাইছা
হয় হয়
আৰু তোমাৰ সেই হেডফোন লগাওনে যদি তোমাৰ কাণত যদি তোমাৰ বাইকত যাওঁনে তোমাৰ হেডফোনডাল লগোৱা তেনেহ'লে একো বেয়া বুলি নাভাবো কাৰণ কেলে কৈছোঁ কাৰণ তোমাৰ এতিয়া তোমাৰ বাইক ড্ৰাইভিং কৰি থাকোনে কি হয় তোমাৰ কোন কোনোবাই যদি ইমাৰ্জেঞ্চি ফোন ফোন কৰে গম পাইছা নাই ফোন সেই পকেটৰ পৰা ফোনটো উলিয়াই মেলে ৰিচিভ কৰিবলৈ অকমান অসুবিধা হয় কিন্তু যদি আমাৰ অঁ কিন্তু যদি হেডফোনডাল থাকে তেনেহ'লে কি হ'ব আমি সেই পকেটৰ পৰা ফোনটো নুলিৱাকে আমি হেডফোনতে আমি কথাটো পাতি মেলি তাতে চব কৰিব পাৰিম কথাখিনি হয় নহয় কথাখিনি তাতে পাতিব পাৰোঁ ধুনীয়াকৈ গতিকে সেইফালৰ পৰা চাবলৈ গ'লেতো হেডফোনডাল আমাৰ অ বিভিন্ন কাৰণত ভালেই আৰু চাবলে গ'লে কিন্তু সেই
সেইটোয়ে এতিয়া মানে কি হয় আপ আপুনি ক'লে যিহেতু যে ভাল দিশটো কৈছে তাৰ ত মানে মই ময়ো কৈছ চু এ ভেডফোনডাল বেয়া নহয় মানে এতিয়া হেই তেনেকুৱা ক্ষেত্ৰত বহুত ভাল এতিয়া আপুনি তেনেকে ক'লে বাইকখন লগাই থাকোতে সেতু হেডফোনতে অটো ৰিচিভ হৈ ফোনটো তেনেকে ৰিচিভ কৰি মেলি কথা চিলোঁ এডাল হেডফোন লগালো এইবিলাক মানে সাৱধানতা এইবিলাক যদি অৱলম্বন কৰে তেতিয়াহলে কোনো প্ৰব্লেম নাথাকে কিন্তু এ তিয়া যদি এনি টাইম যদি চৌবিশ ঘণ্টা যদি মানুহে হেডফোনডাল লগাই থাকে কাণত ত তাৰ কি হ'ব ৰাতি শুতেনেও যদি হেডফোন লগাই শুব
হয় হয়
চাবচোন কিছু মানে হেডফোন লগাই শুৱে ৰাতিপুৱা আপোনাৰ এ হেডফোনে আৰবাৰ্ডছডাল যে এডাল এটা এটা মূৰ ইয়াত বিচনাত পৰি থাকিব এটা মোৰ কৰবাত পৰি থাকিব তেনেকে তেনেকেই পেলাই থয় ত সেই সেইবোৰ যদি কৰে মানে এ হাই ভলিউমত যদি তেনেকে লগাই থয় ত কাণৰ মানে পাৱাৰ কমিব ন পিছলৈ গ'লে। কাণৰ শুনাৰ শক্তিটো কমিবগে হয় নাই? শুনাৰ যোনটো শক্তি আছে সেইটো কমি যাব পিছলে নুশুনা হৈ যাবগে এটা টাইমত মানে নুশুনা নহয় আৰু অলপ কম কম শুনিব। তেতিয়া প্ৰব্লেম হ'ব পিছলে সেইটো ক্ষতি মানে বহুত ডাঙৰ এটা ক্ষতি বুলি ক'ব পাৰে আৰু।
অ ডাঙৰ ক্ষতি বুলি ক'ব। তুমি এতিয়া ক'লা যে তোমাৰ সেই ৰাতি শুনে যে হেডফোন লগাই থৈ দিয়ে। সেইটো সেইটো তোমাৰ এটা বহুত বেয়া অভ্যাস গম পাইছা নাই। তোমাৰ এতিয়া তোমাৰ সেই হেডফোনডাল তোমাৰ ৰাতি যেতিয়া কাণত লাগি থাকিব যেতিয়া তোমাৰ টোপনি যাব। টোপনি যোৱাৰ পিছত কি হ'ব তুমিটো তোমাৰ কাণত হেডফোনডাল আছে নে নাই তুমি সেইটো গম নোপোৱা। হয় নহয়? তোমাৰ কি হ'ব তুমি যেতিয়া এনেকে তোমাৰ কাটি হ'বা ইকাটি হ'বা সিকাটি হ'বা তেতিয়া কি হ'ব আমাৰ মাথাটো গাৰু পৰা তোমাৰ বিচনালৈও আহিব পাৰে হয় নহয়। বা গাৰুত থাকিলেও কি হব হেডফোনডালে আমাৰ সেই কাণত প্ৰেছাৰ দিব গম পাইছা নাই। কাৰণ সেইডাল যিহেতু হেডফোনডাল ইমানো কোমল বস্তু নহয় গতিকে সেইডালে তোমাৰ আমাক কাণতো তোমাৰ প্ৰেছাৰ পেলাবই আৰু সেই তাৰ ফলত কি হ'ব আমাৰ কাণৰ বিষ হ'ব পাৰে প্ৰথম কথা। তাৰ তা অ তাৰপিছত কি হ'ব আমাৰ সে অ কাণত তোমাৰ যিখন পৰ্দা সেই পৰ্দাখনো তোমাৰ মানে অ কমজুৰি হোৱাৰ চান্স থাকে।
কাৰণ তাতটো বহুত প্ৰেছাৰ পৰি যায় আৰ অ আৰু এটা কথা কি গম পাইছানে তাত মানে আৰু এটা তোমাৰ ভয়ংকৰ বিপদ হ'ব পাৰে। কেলে কৈছো তোমাৰ ৰাতি শোৱাৰ পিছত তুমি যিহেতু একো কথা গমেই নোপোৱা এতিয়া কি হয় তোমাৰ বতৰৰ অৱস্থাটো বহুত বেয়া গম পাইছানে। তোমাৰ এতিয়া কি হয় তোমাই এনি টাইম কি হয় তোমাৰ ঘপকে কেতিয়া কি বতৰ হৈ যায় বতৰটো কেনেকৈ চেন্স হৈ যায় একো কোনেও নোৱাৰে। এতিয়া তোমাৰ ঘপকে তোমাৰ হেৰি হয় তোমাৰ বিজুলী ঢেৰেকণী মাৰে। বতৰ একদম পুৰা গাজে ডাঙৰকে। তোমাৰ এতিয়া তোমাৰ বতৰতো বহুত বেয়া মানে আগতকে এতিয়া তোমাৰ কল্পনাও কৰিব নোৱাৰা ইমানেই বতৰ বেয়া। তোমাৰ ইমানেই বেয়া কৈ তোমাৰ বিজুলী মাৰে ইমানে বেয়াকৈ বজ্ৰপাত পৰে সেই তুমি এতিয়া সেইখিনি কথা মানে মই তোমাক ক'ব নোৱাৰো এতিয়া তোমাৰ সেই যেতিয়া বিজুলী মাৰিব ইমান জোৰে জোৰেৰে তেতিয়া আমাৰ সেই কাণত যিডাল হেডফোন লাগি থাকিব হেফোনডালেতো টানে গম পাইছা নাই এইটো যিহেতু হেডফোনবিলাক আজিকালি চব ব্লুটুথ। গম পাইছা নাই ব্লুটুথে যেতিয়া মোবাইল মোবাইলটোক টানিব পাৰে, মোবাইলটোৰ সতে কানেক্ট হ'ব পাৰে আৰু সেই হেডফোনডালে তোমাৰ সেই বিজুলীটো টানিব পাৰে। যেতিয়া তো তোমাৰ যেতিয়া বাই চানঞ্চ যদি তোমাৰ হেডফোনডালত সেই চকটো পৰে চৰ্ট চাৰ্কিট যদি হয় কেনেবাকৈ তেনেহলে তোমাৰতো গোটেই শৰীৰো তোমাৰ মানে বিপদত পৰি যাব। তুমি হয়তো মৰিও যাব পাৰা গম পাইছা নাই। এটা মানুহ মৰিও যাব পাৰে, অ। উম, মৰিয়ো যাব। অ'হেড ফোন ডাল ফুটাৰ লগতে কি হ'ব। তোমাৰ মাথাৰ অনিষ্ট হ'ব লগতে যদি তোমাৰ অ' এফেক্ট কৰে তেনেহ'লে হয়তো তোমাৰ কাণখন তোমাৰ ফাটি যাব পাৰে। কিন্তু, যদি কাণখনত একো নহয়। তেনেহ'লে তোমাৰ সেই মানুহটো তুমি মৰি যাবা গ'ম পাইছানে নাই।
একদম সঁচা কথা কৈছে। এইটো বহুত গুৰুত্বপূৰ্ণ, এইটো বহুত গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। এতিয়া মানে সেই বস্তুটো তেনেকুৱা দেখ দেখা গৈছে আজিকালি সৰু সৰু যোনবিলাক ল'ৰা ছোৱালী থাকে গোটেই ৰাতিটো গেমিং কৰে, গেমিং কৰি পেলাই ৰাতি শুই যায়, শুৱা টাইমত মানে কি কৰে সিহঁতি হেডফোনডালত এ গেম খেলি খেলি ডিষ্ট্ৰাইব হৈ যায়। মাথা চাথা গৰম হৈ থাকে তোৰ সিহঁতি মানে লফি চপি গান লগাই পেলাই শুনি থাকে মানে যোনবিলাক মানে মনোৰঞ্জন মূলক গান মানে শান্তি পিচফুল গান হেনেকা লগাই শুনি থাকে। হাই ভলিউমত দি থয় ভাল লাগে গানবোৰ হাই ভলিউমত দি থয় তোৰ তেনেকে আপুনি যেনেকে ক'লে তোৰ সেই তেনেকে শুনি থাকে। এটা সময়ত যেতিয়া তেনেকে বিজুলী মাৰিব কাণৰ পৰ্দা চৰ্দা ফাটি ফাটি যাব পাৰে বাৰু। মানুহ মানে মৰি যাব পাৰে ৰাতিপুৱা গমেই নাপাব কি গ'ল তোৰ গমেই নাপাব হঠাৎতে বিচনা ভৰিৰে যে হে হৈ যাব সেইটো অনিষ্টটো বহুত ডাঙৰ এটা অনিষ্ট বুলি ক'ব পাৰে ন তেনেকুৱা ধৰণৰ অনিষ্টবোৰ কিয় ক'ৰপৰা হয় জানোঁ নিজে মানে বনাই লৈ হেইবিলাক হয়নে নহয় মানুহে নিজৰ নিজৰ ক্ষতিৰ এটা কাৰন নিজে বিচাৰি উলিয়াই লৈছে ক্ষতি যদি নকৰি লৈছিলে হেডফোনে তোৰ সেইটো নিজে বিচাৰি বিচাৰি সন্ধান কৰি সেইটো উলিয়াই পেলাই তেনেকুৱা নিজৰ লগত গটাই লৈছে আৰু এই সেই বস্তুটোৰ পৰা মানে আমি কেনেকে বাচি ৰাখিব পাৰোঁ। সেইটো বস্তুটো আমি ৰাতি টাইমত ইউজ নকৰিলে হ'ল হয়নে নহয়, টাইমত যদি ইউজ নকৰে নকৰাকে থাকিব পাৰোঁ বা যদি আমি যেতিয়ালৈকে শুৱা নাই তেতিয়ালৈকে কৰিছোঁ। তোৰ তেতিয়া মিডিয়াম ভলিউমত শুনিব লাগে গানটো বা হাই হাই বেছি হাইত শুনিব নালাগে। আৰু আপুনি যেনেকে ক'লে এডাল এডাল হেডফোন লগাব পাৰে এডাল খুলি ল'ব পাৰে। সেইটো কৰিব পাৰে। কাৰণ তেতিয়া এখন কাণত প্ৰেছাৰ পৰি থাকিলে, মানে দুখন কাণৰ পৰা যেতিয়া প্ৰেছাৰ পৰি থাকিব। এটা মাইণ্ডত মানে হেৰি হৈ যায় ন, মাইণ্ডতোত পৰা ষ্ট্ৰেছ পৰি যায়। প্ৰেচাৰ পৰি যায়। দুফালৰ পৰা দুফালৰ পৰা এতিয়া এখন কাণে যি যেতিয়া শুনি আছোঁ। কথাটো কিন্তু এখন কান মোৰ ফ্ৰী হৈ আছে। অ' বাহিৰৰ লগত মানে কানেক্ট হৈ আছে। কিন্তু যে দুই দুইখন কাণৰ পৰাই যেতিয়া বন্ধ কৰি থোৱা থাকিব মানে প্ৰেচাৰটো পৰি আহিব ন ভিতৰত। তোৰ হেই প্ৰেচাৰটো অ' সেই প্ৰেচাৰটো যেতিয়া নপৰাকে ৰাখিব পাৰিব। তেতিয়া মানে কান গিখন মানে সুস্থ হৈ থাকিব আৰু সবল হৈ থাকিব আৰু কাণ বুলি ক'লে কাণটো অকল কাৰ লগতে নাথাকে নহয় গোটেই মানুহৰ
নাথাকে
বদি ল'ক